হেল্ল'
হেল্ল' অ কৰিম কৰিম বুলি কৰাই হোৱা নাছিল ৰৱা
অহ অহ হয় নেকি
কি কৰি আছা।
মই ভাত বনাই আছো।
অ মইও ভাত বনালো ভাত তাত হ'ল হৈয় পেলাই অলপমান ৰেষ্ট লৈ আছো।
অহ
হৈ আছে।
অহ আজি মেচেঙা টেঙা চিনিপোৱা না
অ উ মেতেকা পাতটো নহয় পাত যে
অ মেচকা টেঙা মেচকা টেঙা বুলি কয় যে অ অ
এ সেইটো পাত এ হেৰি বনাইছো আঞ্জা বনাইছো মাছেদি অহ মই আগতে বনোৱা নাছিলো কিন্তু সেইদিনাখননে আমাৰ ওচৰৰে বৌ এজনী দিলে
অ অ
তাৰ কালি বোলে ঠাণ্ডা পাতটো বোলে ভাল সেইকাৰণে মই ভাবিলো আজি মাছেদি বনাম বেলেগ এইবিলাক পাতকৰি চব্জি তোবজি দি কিছুমান কেতিয়াবা জোল টাইপৰ হ'লে ভাল লাগে অ মাতটো দুটা দুটা আহিছে কিহৰ কাৰণে বা
কি আহিছে বা
অ
অ এতিয়া
উ নাই এতিয়া অহা নাই
অ মই ইৱনালৈ অ বনালো শিঙি মাছ আছিলে শিঙি মাছৰ জোল বনালো নৰিংহৰ পাত ভেদালতা আৰু মানিমুনি আৰু এটা মানে হেৰি পাত- ছে এই চুতি পাত বুলি কয় পাট বুলি কয় অ অ সেইটো পাতবিলাক পিচি পেলাই তাতে অলপ আদা নহৰু দিছো অলপ কালজিৰাও দিছো দি পেলাই পিচি পেলাই সত শিঙি মাছৰ জোল বনালো
অহ
তাৰপিছত আৰু অ সেই বনালো আৰু এখন ভাত কেৰেলা ঘৰৰে ভাত কেৰেলা আৰু আলু এনেকুৱা এখন ভাজি তাত ভাজি বনালো
অ
কচু কলা কচুটো যে কলা কচু টো মানে শুকাব দিছিলো ৰ'দত দি পেলাই মা শুকান মাছ দি আছে এই মাছে অলপ খাৰ বনাইছো এয়া ভাব পি অহ ঘৰতে খাইছো
অ ঘৰত শুকুৱোৱা মাছতটো অলপ ভাল লাগে এই ব বজাৰৰ বিলাক
অ এই বজাৰতো আমি নাখাও এই ঘৰত শুকাও মাছ গুকাই পেলাই থৈ দিওঁ বুঢ়িয়া কৰিয টেমাতে - পেলাই মাজে মাজে এনেকৈ খাই থাকো। খাওঁ মানে অ মাছ পাইছিলে বেছিকে
আহঁ কেতিয়াবা, কেতিয়াবা ঘৰুৱা মাছ খাবও ভাল লাগে।
এই কচু হেৰি বনাইছো।
ক'লা কচুটো
খাইছো অলপমান দে কাটি, কাটি ৰ'দত ম ৰ'দত শুকাইছো মানে সটো খাই ভাল লাগে অকল কেঁচাটো ভাল কেঁচা ভাল নাই কচুৰ খাদ্য ভাল লাগে কেঁচা কচুটো বেলেগ টেষ্টি আৰু শুকান মাছৰ লগত শুকাই কিনে বনাইছোঁ বেলেগ এটা ৰেচিপি
অ, কচুটো তাৰ মানে একদম বেছিকে শুকাই লয় নাই এনেই অলপ ৰদত দিয়ে
শুকাই লয় আমাৰ শাহু মাই যে এইবিলাক গাঁওলীয়া মানুহ এইবিলাক জানে।
অ, বেছিকে শুকাই লয়?
কাটি কুটিলে অ ভাল লাগে হয়।
ভাল লাগে এইবিলাক দালি চালি সোৱাদ কৰি এইবিলাকেই ভাল লাগে। অ', দালিতো ভাল নালাগে কিবা জোল তোলৰ আঞ্জা খালে ভাল লাগে মুখৰ ৰুচিটো আহে।
আৰু কঁঠালৰ গছ আছে এয়া কঠালত যে মুচি মুচিডাল আছে সেই মচিটো থৈ দিবা অ, মাজত যে মচি বুলি সেই ঠাৰিডাল যে
পেলাই হল আৰু সৰু সৰুকে কাটি থৈ দিবা টুকুৰা পনীৰৰ টুকুৰা টুকুৰি কৰি সেইটো বঢ়িয়া কৰি ধুই আলুৰ লগত ধুনীয়াকৈ মাংসৰ দৰে বনাই খাবা চোন বৰ ভাল লাগে।
খাই পোৱা নাই
অ এই ঠাণ্ডা খাব ভাল।
অ', সেইটোতো কিমান মানে খাব লগা বস্তু কিমান আছে ন কঠল গছডালেৰে কিমান উপকাৰী কঠল গছৰে কিমান কি বনাব পাৰিল
কঠলৰ গুটিটো কামত আহে ঘৰত দালিত দি খাব চব্জিত দি খাব পাৰি বা বইল কৰি খাব পাৰিল পিটিক
আৰু পুৰি খাই ভাল লাগে, কঠাল সৰুতে যে খাইছিল থাক
পুৰি, পুৰি অ পুৰিটো খাই ভাল লাগে এইটো কঠাল গাছডাল একো বস্তু পেলোৱা নাযায়।
অ পাত কেইটাও ছাগলী, ছাগলী খাব পাৰে কল গছ গোটেই খিনিয়ে কামত আহে।
কলগছৰ অ, একেই এইটো কঠ টো কেঁচা থাকোনতে চবজি খাব পাৰিল। পকিলিটো এটা ফলে হয়।
এইবাৰ খালো বাইদেউ ঘৰত গৈছিলো ত একদিন মই বনালো মই বনাওঁতে বেছি সোৱাদ সোৱাদ আছে বাইদেউ বনালে ত বাইদেউ বনাতেতো হোৱা হৈছে এ অ
অঁ এইবাৰ আমাৰ পোৱাই নহল বেছি লগাও নাই কঠাল। কঠালৰ মানে আচাৰো বনাই নহয়।
মামী এজন বল মামি এজনে আচাৰ নাই ন ন আ চাব নাই মই বোলে যাব যোৱাই নাই নহয়
আহ' অ আনিব পাৰি বেলেগৰ পৰা আনাত পৰি বজগাৰ বিলাকল অ গাহৰি মাংসৰো বনাই
মোবাইলত ইটিব দিছিলে মানে হেৰিতটো ৰেচিপি টো মই দেেহা পাইছ পমান বন নাই থাকা
অ অ দেখিছো। কেনেকৈ বনাওঁ গাহৰিটো কি বইল কৰি লয় নি?
অ সেইটো মই কিন্তু নাজানো আপুনি মাংস অ অ বইল কৰি
অ, ভালেই কৰিছে এইবিলাক নিজৰ ইনকাম।
জানে আমিটো বহুত কাম জানে।
অ।
আনিম সিফালে গলে কেতিয়াবা মই এইবাৰ আছ ছাৰ বনালো বগৰী, আমৰ আৰু বগৰী বিলাক শুকাই থৈ দিছো। এ উম শুকাই থৈ দিছো বগ থোৱা কেতিয়াবা বেছি গৰম পৰিলে এনেকে নিমখপ জলকীয়া জলকীয়া দি পুজি খাব ন নহয় এনে খাওঁ।
অহ।
গুৰি কৈ থৈ দিম বুলি মই থোৱাই হোৱা নাই।
অ এই মেলা যি হয় কেতিয়াবা এই তোমাৰ ধৰা পুৰণা আম, বগ বগৰী চগৰী পাই নহয়, বগৰী গুৰা। আ তেতেলী এইবিলাক আছে কেতিয়াবা জোল বনাই খাব পাৰি। তেতেলীৰ মাছেদি বনাই খাই ভাল লাগে। বগৰীতো মিঠা আচাৰটো মই ভাল পাওঁ মিঠা আচাৰটো ভাল লাগে।
মিঠা আচাৰটো?
অ।
বিয়া বিলাকত সেই পিঠা চ দেখি ভাল লাগে।
ঔ টেঙা আচাৰটো ভাল লাগে মিঠা।
ভাল ঔ টেঙাটো ভালেই ঠাণ্ডা।
অহ ভাল দিয়া মাছেদিয়ো খাব পাৰি।
মাছদিয়ো খাব পাৰি।
আমাৰতো ভাল আমাৰো ভাল খাব।
অ।
ঠাণ্ডা পেটৰ কাৰণে।
আজিও বৰষুণ দিছে এতিয়া ৰ'দ দিছে আজি ইমান গৰম নাই। বেছি গৰমৰ কাৰণেও মানে হেৰি একো কৰিব ইচ্ছা নাযায়।
অহ। ক'ত ফুৰিব-চুৰিব যোৱা নাই?
ফুৰিব এতিয়া যোৱা নাই অলপ দিন আগতে আহিলো।
অ।
অলপ দিন আগতে এই গৈছিলো চাংচাৰি বুলি বুলি কয় যে এইতালে আলহী আছিল আমাৰ আ সৰু এখন তুলনি বিয়া আ আছিলে।
অ অ।
তাত গৈছিলো এই মানে যে সেইফালেও মানে যে এইফালে হাঁহৰ মাংস খোৱাই। অহ হাঁহৰ মাংস খোৱাই, বিৰাট টেষ্টি হৈছে হাঁহৰ মাংস।
অ হাঁহৰ মাংস এই গৰমত হাঁহৰ মাংস খাইছা
অ খাইছো। একো প্ৰব্লেম হোৱা নাই।
আহ।
মাছ খোৱাইছে, মাংস। পুৰাণা বিয়া খাওঁতে ভাল লাগিল আৰু তাত। ঠাই বিলাক ভাল লাগে আৰু এমচখন হৈছে তাতে।
কত ছয় গাওঁত।
নহয় চাংচাৰি।
অ চাংচাৰি অ।
অ ভাল লাগে ঠাইবিলাক।
অ ভাল লাগে। সেইটোৱে টো। বহুত দিন হ'ল বাৰু হা-
কি হৈছা কি কৈছা তুমি?
নহয় বহুত দিন বোলো মন্দিৰত যোৱা নাই।
মন্দিৰত মই যোৱাই নাই।
অ।
এতিয়া নাচ কেতিয়া গল ব অলপ দি আগতে গ'লো শনি মন্দিৰত অই আৰু শনি মন্দিৰতে গ'ল আৰু। হনুমান মন্দিৰত গৈছিলো। ইমান ভাল লাগে ইয়াতে হনুমান মন্দিৰ এটা আছে। উম তাত মংগলবাৰে গৈছিলো।
আৰু যে শনি পূজা হোৱাৰ কথা আছিল।
অ এই আহি আছে পঁচিশ তাৰিখে।
অ পঁচিছ তাৰিখ।
এইটো মাৰ পছিছ তাৰিখে আহি আ দৰি আছে আ মনসা পূজা আহি আছে আমাৰ ইয়াতে হয় ডাঙৰ কৈ মন্দিৰ আছে বাঘেশ্বৰী মন্দিৰ বুলি কয়। তাত ভাল লাগে তুমি আহিছাই কিজানি একবাৰ।
অহ অ গছো।
অ বিৰাট ভাল লাগে মন্দিৰটো তাতে মানে পূ পূজা হ'ব মনসা পূজা।
অহ। ঐ মানে এই দে অ অ দেউদিনীবিলাক।
নাচে অ তিৰোতা মানুহো নাচে ইয়াতে।
সিহঁতৰ মানুহো নাছে নেকি?
অঁ সিহঁতেও নাচে। জক দিয়ে চাই থাকতেই জক দিয়ে। নেতাও নাচে আছিল।
লোক সংস্কৃতি এইবিলাক ভাল লাগে।
ভাল লাগে অ সেই কামাখ্যাতো হয় নহয়।
হয়।
অ অ তোমাৰ লগত-
আমাৰ ইয়াত হয় আমাৰ ইয়াত ইমান ডাঙৰ নহয়।
হ'লেও ভাল লাগে আৰু সৰুটো হ'লেও হয়।